অঁ
এ আছো
উম ভাত চাত খালি ভাত চাত খালি অঁ তহঁতৰ সেইফালে কি খেতি খেতি সেই কৰিলে নেকি?
কঠিয়া
অঁ
অঁ কঠীয়া নাই পেলোৱা এতিয়া ট্ৰেক্টৰ দি মানে আমাৰ ইয়াত যিটো হাল বাইছে।
অঁ অঁ
তাৰপিছত এতিয়া হাল চাল বাইছে এতিয়া কঠিয়া আনিব যাম কালিলৈ।
কঠীয়াটো তহঁতে কি ঘৰতে নকৰে জানো কঠিয়াতোনো ঘৰতে কৰিব পাৰে।
নাই ঘৰতো কৰিব পাৰি কিন্তু ঘৰত মানে ত অলপ অলপমান কঠীয়া কৰিব নোৱাৰি বহুত কঠীয়া কৰিব লাগে।
অঁ অঁ
আমাৰতো ইমান মাটি নাই না আমাৰ আধা বিঘা মাটিত আৰু কি কৰিম আৰু ইমান
ঠিকেই আছে ঠিকেই আছে ঠিকেই আছে ঠিকেই আছে। ভাত চাত খালি।
ভাত খালো মাছ দি খালো। অঁ
অঁ অঁ ঘৰত চব চবৰে ভাল ন।
ভালে ভালে খবৰ পাতি ভাল আছে এজন দাদা আছে দাদাজনে হেৰি পালে আই এছ। অফিচাৰ হ'ল।
অ অ এ কা
অফিচাৰ হল।
অ অ অ ভালেই দে ভালেই দে তহঁতৰ পৰিয়ালটোৰ কাৰণেও এটা ভাল গৌৰৱৰ কথা আৰু অঞ্চলটোৰ কাৰণেও এটা গৌৰৱৰ কথা হৈছে কেতিয়া পাইছে কেতিয়া পাইছে।
হেৰি এই পৰহি মানে ৰিজাল্টটো ওলালে
অ অ অ নাই ঠিকে আছে ভালেই।
খোলিব জান নেজান?
ব্ৰিজ খুলিব অ
তাৰপিছত আকৌ ষ্টেডিয়াম এটা বনাব।
অ অ হওক হওক দে হওক দে হেৰি তোৰ ইয়াত তোৰ পঢ়া শুনা কেনেকুৱা চলি আছে বৰ্তমান। অ হেৰি চব পঢ়া শুনা কৰি গোটেইখিনিত চব ঠিকে থাকে আছে ন অ অ অ ভালকে পা- কৰিবি আৰু উম উম বাকী সি হেৰি তই যে মাজতে কৈছ। ক'ৰবাত ফুটবল খেলিবলৈ যাম নে ক্ৰিকেট খেলিব যাম বুলি কৈছিলি যে
অ গৈছিলো গৈছিলো, এই নগাঁৱত আছিলে খেলটো এ কি হ'ল মানে এতিয়া টাইম ডেট গ'ল ফিলাপ কৰা দহ তাৰিখে কৰিব লাগিছিলে ঘৰ এইবিলাক আচলতে কৰিবলৈ কি লাগে। স্কি ক্ৰিকেট কিট যে তাত বেছে তুলছে
সেইখিনি তই তইখিনি তই তই কিন নল'লে কিয়
হেল্ল'
তই কিন নললি কিয়
এ নললো আৰু, শুনিছো শুনিছো নললো হেৰি শনিবাৰলৈ শনিবাৰে পঞ্চায়তত কাৰ্যত নহওঁক কাৰ্যালয়তে বহিব
অ অ হেৰি শুনচোন হেৰি শুনচোন হেৰি এইয়া তোৰ হেৰি এতিয়া তাত কি হ'ব বোলে কি থলুৱা খাদ্য সম্ভাৰৰ
অ কিবা থলুৱা খাদ্য বোলে হেৰি কৰিব মোৰ মায়ে যাব নহয় মায়ে হেৰি বনাব পঁইতা ভাত
অহ', - অহ', - অহ', হয় আকৌ আমাৰ- আমাৰ এইটো হয় আমাৰ অসমৰ ইতিহাসৰ হয়- হয় -হয় - হয়। এতিয়া তোৰ চাপ পইতা ভাতটো এতিয়া অসমত প্ৰায় এতিয়া নোৱা হৈ গৈছে মানুহবোৰে আজি কালি পইতা ভাত নাখায় মাছ মাংসটোহে বিচাৰে। বইলাৰাহে বিচাৰে। হয় এতিয়া তই পইতা ভাতটো হৈছে অসমৰ এয়া অংগ পুৱাই উঠি হয় জল পান চাহ খোৱাৰ পিছত মানুহে কামত- কামত যোৱা আগে- আগে সকলোৱে কি কৰে পইতা ভাতহে খাই যায় আগতে আৰু। তাততোৰ কি হ'ব লাগে পিটিকা হ'ব লাগে হয় শুনিছনে - শুনিছনে। শুনিছনে?
হেল্ল', হেল্ল', শুনিছো - শুনিছো - শুনিছো আয়ুৰ্বেদিকৰ মতে কিন্তু পইদা ভাতটো বেছি ভাল জিম কৰা যিসকল জিম কৰে সিহঁতেতো পইতা ভাতে খাই।
হয় - হয় তোৰ এতিয়া শুনিল তোৰ এতিয়া পইতা ভাতটো হৈছে তোৰ আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। কাৰণ আমি গৰমত যদি পইতা ভাত খালি ন তোৰ এইটো কোনো গেছৰ কোনো প সমস্যা ইচ্ছা নহয়। আৰু তোৰ কি হয় তোৰ এইটো খালে তোৰ কি হয় শৰীৰটোতো সতেজ হৈ থাকে। ত শৰীৰটোতো একো বেমাৰ আজাৰ নহয়। তেনেকুৱা আৰু তই তাত কি কৰিব লাগে তই বেঙেনা এটা পুৰি ল'বি। হ'ল পুৰি ললি তই তাৰপিছত তই হেৰি কৈলি আলুৰ - আলুৰ পুৰি ললি এয়া পিটিকা কৰিলি কৰি লৈ পিয়াছ ললি নিমখ ললি অলপ কিন্তু নেমু -নেমু এক ফাল যদি লোৱা আৰু ভাল কিন্তু দেই।
নেমু এফাল হয়।
লয় ললি আৰু লগত তই যদি অকমান ঘৰৰ যে খে কে খাতী সৰিয়হ তেল আজিকালি আৰু কি কিনা আৰু কিনো খাতি কিনাবিলাকত তুন চবতোন তোৰ এয়া আম হেৰি চেৰি মিলাই ন তোৰ আজিকালি কেমিকেল চেমিকেল থাকে।
হয় কিন্তু পইতা ভাতটো মানে ৰাতি যিটো বাহী ভাত
অ সেইটোয়েটোন আচল ন সেইটোৱা সেইটো আচ চল মই তোকনো কৈছো কি পইতা ভাতটোৰ নামটোৱে দিছে ন। বাহী ভাত। বাহী ভাত তোক সেইটো পানী দি পেলাই তই থৈ দিব লাগিব তই সেইটোহে খাব লাগিব আচলতে।
হয় হয় মানে পইতা ভাত টো ইয়াত যদি আমি কম্পিটিশনত মানে এইটো এটা ৰেয়াৰ হব এইটো কোনেও নানে আকৌ।
অ তই
কিছুমানে আনিব খাৰ আনিব। কল পচলা আনিব বেলেগ বেলেগ আঞ্জা বনাই আনিব কিন্তু পইতা ভাতটো কিন্তু কাৰো আইডিয়াত নাই বৰ্তমান।
অ অ পইতা ভাতটো তোৰ হেৰি হয় পইতা ভাত টো তোৰ খাবি তই আ হেৰিত তোৰ গৰম দিনত তই একদম পুৰা ৰ'দ ওলাইছে আৰু তেতিয়া তই খাবি না। বুজিলি?
হয় হয়।
খাবি তই মানে কি কৈছো তোক মই পইতা ভাতৰ তই আচল সোৱাদটো তই তেতিয়া গম পাবি। আচলতে আজিকালি মানুহে পইতা ভাতৰ নামত আৰু কিনো আজিকালি মানুহে আহ কি খাইনো মাছ, মাংস সেইবিলাক আও।
সেইবিলাকে আৰু সেইবিলাক ফাৰ্মত আৰু কেমিকেলেৰে বনে। সেইয়া মাছ মাংস নাখাই পেলাই কেমিকেল খুৱাই ভাল।
কেমিকেলদে মানুহে বিষ খাই আছে, মানুহে মানুহে মৰিবলৈ কাৰণে মানে কি জান মানে আমাৰ মানুহে সেইবিলাক মানে ভাল বস্তু খাই থকা নাই। অ। তোৰ এতিয়া তই এতিয়া পইতা ভাতটো কেনেকুৱা জান? তাত তই যে এয়া যে বুঢ়া যে, পুঠি মাছটো যে,
অ।
পুঠি মাছটো তই লৈ লবিচোন। আৰু ভাল মজা লাগে আৰু এটা যে তোৰ ভাৰত খাই নহয় তোৰ এনেকুৱা পানী যে চেকি নলয় যে,
অ অ অ।
তোৰ মানে পুৰা পানী পানী নিচিনা হৈ থাকে মানে। কি ভাত বুলি কয় জানো এইটো ন নামটো পাহৰিছো। সেইটো ভাতটো খালে আৰু মজা। বুজিলি?
অ।
উম এতিয়া তই পঢ়া শুনা ভালকে কৰিবি ন?
অ বাইশ তাৰিখৰ পৰা পৰীক্ষা ইউনিট টেষ্ট।
অ অ ভালকে পঢ়া শুনা কৰিবি তাৰপিছত তোৰ, অ অ পঁচিশ মাৰ্কৰ ন?
আমাৰ কলেজত যে আমাৰ কলেজত, এজনী ছোৱালী মানে কলেজ ওলাই পাঁচদিন হৈছিলে ছোৱালীজনী, পলাই গল।
অ অ।
এতিয়া শি ক্ষকে কৈছে আৰু এইবিলাক, কৰিব মানা কৰিছে।
হয় হয়, নাই নাই আজিকালি আজিকালি ল'ৰা-ছোৱালীবিলাক তোৰ মানে কি কোনটো পথত গৈ আছে মানে একো ধৰিব পৰা নাই। বুজিছা নে? ল'ৰা-ছোৱালীখিনিয়ে আজিকালি অলপ মানে মাক-বাপেকে ইমান কষ্টকে পইচা পাতি দিয়ে অকণ পঢ়িব লাগে। প পঢ় অলপ ন, ভালকে পঢ় পঢ়ি পেলাই কিবা এটা কৰ, হাতত নিজে কিবা এটা কৰি ল তাৰ পিছতহে এইবিলাক আৰু বিয়া বাৰু আহে ন?
হয় হয় আকৌ কি কৰিছে কলেজৰ সন্মুখতে এখন দোকান আছে বুজিছে আন কি দোকান বুলি কয়?
হয় হয়
মানে আপোনাৰ পাঁচ টকা দিলে মোবাইলটো তাত মানে বুক হৈ যাব, মোবাইলটো যে থৈ দিয়ে। এদিনটো শেষ শে বি স্কুল ছুটি হোৱাৰ পিছত আৰু প্ৰধান শিক্ষকে গৈছে যে আপোনাৰ ভিডিঅ' কৈছে নহ একে দেখিছে ক চব মাত
হয় হয় হয়
মোবাইলটো তা পাৰ লৈ আছে আৰু
তই এতিয়া কি কৰিবি জান? তই শুন? তই এতিয়া তই মোবাইল-চোবাইল লৈ নাযাবি কাৰণ এইবিলাক ভাল নহয় আজিকালি।
আৰেই নাই-নাই-নাই সেইটোতো নোৱাৰি ন সেইটো কৰিব নোৱাৰি।
অঁ তই এইবিলাক তই লৈ নাযাবি আজিকালি ভাল নহয়। আৰু তই হেৰি কৰিবি তই সদায়। বুজিছ নে নাই? তই সদায় তই কি কৰিবি ৰাতিপুৱা তই যোনটো সোনকালে উঠিবি, তই চাৰিটামান বজাত উঠি অলপ শৰীৰ-চৰ্চা তই য় য়োগা-চিয়গা কৰ নে নকৰ? অঁ এইটো! এইটো বেয়া কথা, এইটো বেয়া কথা, শুন মানুহে পোৱাত তোৰ সদায় চাৰিটা বা তিনটাত উঠিবি। উঠি চাৰিটা বা চাৰে চাৰিটাত উঠি- ত‌ই শৰীৰ চৰ্চা কৰিবি বুজিলি। শৰীৰ চৰ্চা কৰিলে কি হয় তোৰ দেহটো তোৰ সতেজ হৈ থাকিব, দিনটো কাৰণে তোৰ ভাগৰ জগৰ নালাগিব। তোৰ বডিয়ে ৰিলেক্স এটা ফিল কৰিব তোৰ শৰীৰত যোনটো তোৰ তোৰ যোনটো তোৰ মানে হেৰি আছে তোৰ এক্সট্ৰাৰ যোনটো তোৰ মানে ফাথ আছে সেইখিনি নাইকিয়া হব তই মানুহটো সুস্থ থাকে কিবি বেমাৰ আজাৰ নহব বিষ নহব বুজিলি?
হয়।
এৰ সেইটো কাৰণে সদায় সন্ধিয়া পুৱা চাৰিটা চাৰে চাৰিটাত উঠি শৰীৰ চৰ্চা কৰিবি মোহ ঘাত ধুই তাৰপিছত পঢ়া টেবুলত।
এক তাৰিখৰ পৰা যাম দৌৰিবলৈ এক তাৰিখৰ পৰা কমচে কমে মানে দহ কিলোমিটাৰ মান। কভাৰ কৰিব লাগিব আৰু যেনেকৈয়ে নহওক, যিহেতু আমাৰ অসম চৰকাৰে, যিটো আমাৰ অসম চৰকাৰে টো আৰক্ষীৰ কাৰণে এতিয়া
অহ, অ', অ'।
সেইকাৰণে এইটো কৰি থাকিব লাগিব মাজে মাজে।
দৌৰিবি, দৌৰিবি, যিমান পাৰ দৌৰিবি, বুজিলি।
হয়, হয়, হয়।
এ ভাল শৰীৰৰ কাৰণে ভাল।
আপোনালোকৰ দেউতাৰ খবৰ কেনেকুৱা?
দেউতা খবৰ তোৰ ভালেই মানে দেউতাৰ এতিয়া মানে কি হৈছে টোৰ অলপ মানে উ দেউতা নহয় মায়েহে তোৰ মানে ভৰি এখনত অলপ কষ্ট পালে বুজিছানে?
হয় হয়।
এতিয়া কষ্ট পালে এতিয়া তাকে মানে অ চ কাৰী ডক্টৰৰ ওচৰত দিহা পৰামৰ্শ লৈছিলোঁ। লৈ তাৰপিছত ভাবিলোঁ কি ভৰিখন মানে অলপ ভাঙা নিচিনা হৈছে বুলি মই মানে আমি চবে ভৰ খাই আছিলোঁ, এতিয়া লৈ গ'লো নি পেলাই ডক্টৰক দেখালোঁ। ডক্টৰে চাই দিলে চাই পেলাই কৈছে কি চিন্তা কৰিবলগীয়া এক কথা নাই বাৰু যে ঔষধ পাতি দিছে সেইখিনি খালে ভাল হৈ যাব বুলি কৈছে
অ অ ঠিকে আছে বাৰু পিছে এতিয়া আপোনালোকক কি খেতি কৰিছে?
খেতি মানে এতিয়া মিচিং খেতি ত চেচ হল। এতিয়া মানে হাল বোৱাই আছো আহ পথাৰত আজিও তোৰ লাগি আছে আমাৰ চাৰি পাঁচ পাঁচ বিঘা মাটিত আজি হাল বোৱাইছো যেতিয়া কঠিয়া পেলাম বুলি ভাবিছো মানে আমাৰ মানে এতি য়া কৰা মানুহ নাই যে চব মাক বেলেগ মানুহ লগাই দিব আও। কৰা মানুহ নাই এতিয়া। কৰিব কোনেনো?
হয় পিছেজি ৰাতি ভাত সাজ কিহে খালে?
ৰাতি নে দিনত?
অ দিনৰ
অ দিনত আজি বিশেষ একো নাই বাৰু এ যিহেতু গৰম পৰিছে। তাতে মই কি কৰিলো তোৰ বেঙেনা এটা পি পিটিকা কৰি ললো তাৰ দালি বনালো তাৰ পিছত তোৰ হেৰি আহ তিঁয়হ লৈ ললো।
হয়। এটা ভাল প্ৰটিন খাদ্য এটা মই দেখিলো মোবাইলত মানে বস্তুটো কি? প্ৰথমতে আপোনাক লাগিব তিয়হ কাটিব লাগিব পুৰা টুকুৰা টুকুৰা কৰিব লাগিব।
তিঁয়হ অ তিঁয়হ গৰমৰ কাৰণে ভালকে দেই।
বহুত ভাল আপোনাৰ শৰীৰক একদম বেস্ত দেখাব যদি আপোনাৰ ঘৰৰ আছে তিয়াটো আৰু ভাল। কোনো সাৰ চা নাই। তিঁয়হটো টুকু টুৰা টুকুই কৰিব বিলাহী টু টুৰি কৰিব।
অহ।
তাৰপিছত আপুনি এটা কণী বইল কৰিব লাগিব অলপমান হাফ বইলত।
অহ।
তাৰাছত ধুনীয়া পাত ধুনীয়া পৰা এনেকে কৰি ফালে আৰু লাগিব দৈ লাগিব। দৈ লাগিব তাৰ পিছত আপুনি দৈ টা অলপ দিব লাগিব মছলা চচলা দি দিব।